কি কৈছ?
এনে আছো শুই
হেল্ল' আহ শুনিছ নাই। শুনিছোঁ শুনিছোঁ মোৰতো শুনিছ নাই? দেৰি অ দেৰিকে গৈছে বোলা অলপ নেটটো শ্ল' নেকি সেইকাৰণে তাৰপা তহঁতৰ ইন্টাৰ্ণশ্বিপৰ কি হ'ল অহা নাই নেকি ইয়তে
ইনতাৰ্ণচিপ আজিৰপা আকৌ মাতিছিলে বাইদেজনীয়ে কিন্তু বাইদেজনীয়ে হেনো মোৰ মায়েকৰ ঘৰলৈ গল সেইটো কাৰণে আজি নহয় কাইলৈৰ পৰা মাতিছে আৰু কাইলৈ আকৌ মই তোক খানা এটাাৰ কাৰণে যামি তোৰ কাৰণে কাইলে যোৱা নহগৈ
অ তাৰপিছত তহঁত বাইদেউজনীয়ে কি এবাৰ মেছেজ দিয়ে মানে। আশ'ব বুলিো আকৌ পিছত কি কেচেল কৰি দিয়ে নেকি।
নহই মানে এইটো কেইদিনমানৰ আগতে দি থৈছিলে। কিন মানৱ কি তাৰপ তো আজিয়ে মানে ত মোমাইকৰ ঘৰলে গল যে মোৰ ম
ফে আজিও নহ'ব তেনেকে কৈছে।
উ ততে ভাল হ'ব অকল এদিন কৰি দিব তাৰপিছত চাৰ্টিফিকেট পাই যাবি হৈ যাব। আমাকতো কৈছে আজিও কৈছে একদম আমাৰ দীঘলীয়া দীঘলটো যে তাক কৈছে মানে- সি তিনদিন চাৰিদিন মান ক্ষতি কৰি দিলেতো সি তাক কৈছে মানে ছাৰে- তই চাৰ্টিফিকেট নাপাবি নহয় এনেকে বুলি কৈছে যোনে যোনে মানে এদিনতকে বেছি ক্ষতি কৰিছে সেইবিলাক- ক মানে চাৰ্টিফিকেট টো নিদিয়ে সেইবুলি ছাৰে কৈ দিছে মানে। আগ পৰা কৈ আছে মানে আজি ভালকে কৈ দিছে। তাৰপিছত আমাৰ আৰু ইণ্টাৰ্ণশ্বিপ এদিন কৰাব সোমবাৰে কৰাব তাৰপিছত নকৰা ই আউ ত হেৰি সোমবাৰে পৰীক্ষা এটা ল'ব। তাকো সেই পেপাখন মানে নিজে লিখি মেলি লৈ যাব গৈছে চাৰক দেখাব লাগে মানে সেয়াই উ
অ আমাৰ ইণ্টাৰ জনো এতিয়া বাইদেৱে আৰু কেইদিন মাটে জানো। শুনিছো বাও।
অঁ অ তাৰপৰা এইটো পইচা চৌবিছটাটো কৰিলি নেকি অনলাইন নে ডেট গ'ল
নাই এইটো দেট গ'ল তই কি কৰিম বুলি ভাবিছ?
দে নাই নাই পইচা নাই ইমান পইচা পোৱা নাই আৰু ঘৰত কবলৈ বেয়া হৈছে এইকেইদিন পথাৰ চিজন লাগি আছে যে তাৰো তিনতা ত আকৌ হাল চাল বোৱা সেইবিলাকত পইচা গৈছে সেনেহে কলো আকৌ অ
তাৰপিছত মানে মোৰ মানে তোৰ ধৰি লও হেৰি এইটো কি বুলি কয় ত অ গোটেই অল ইণ্ডিয়াৰ পষ্ট আহি পিছে তোৰ নাম আহিছে সপাই তাৰে তো কিবা আকৌ কিমান তাহে মানে তোৰ, টুৱেলভ পাছ আছে ইমান প্ৰফিট নে ন আমি একো নাই পঢ়া চাই পঢ়া আ বেলেগেতো বহুত আগত
অহ জনা বোৰেটো আগৰ পৰাই পূৰা প্ৰিপেৰেশ্যন কৰি আছে এইটো কাৰণে পাম পাবই লাগিব বুলি আমি এতিয়া, মাজতেহে গম পাইছো এতিয়া এইটো যে অনলাইন হব এনেকে হব পৰীক্ষাটো তেনেকে হ'ব এতিয়া এমাহ পঢ়িনো কিমান কণ বুজিব পাৰিম আৰু লিখিব পাৰিম পাৰিম সেইটো কাৰণে নকৰাই ভাল আকৌ যদি পইচাটো ৰিটাৰ্ণ নহয় তেতিয়াতো আৰু লাগিব ন পইচাটো ঘূৰাই দিলে হ'ল
অ এইটোকে চাই সেই মানে ভাবিলো আৰু কথাটো মই যিহেতু মই ৰাতিপুৱা মানে জোতা এযোৰ চাইছিলো ফ্লিপকাৰ্ট
ওহ‌ অ
ধৰক এনেই জোতা জোৰ দাম পচিচশ
অহ
ৰাতিপুৱা মই তাৰপৰা ৰা ৰাতিপুৱালো ৰ পইচাটো চাই লওঁ তাৰপা অৰ্ডাৰ দিম বুলি ভাবো তাৰপা এতিয়া আকৌ পচিশ হৈ গ'ল
এই অফাৰ আহিব কাইলৈ আকৌ আহিব চাগে কিবা এটা অফাৰ চলি আছে হেৰিত মই দেখিছিলোঁ মই চাই ছিলো মোবাইল কভাৰ এটা চাইছিলো অ ফ্লিপকাৰ্টত মোবাইল কভাৰ এটা চাইছিলো তাকে- পইচাটো নাই পোৱা যে সেইকাৰণে লোৱা নাই কেতিয়া মানুহলৈকে সোমাব বা পইচাটো
এইটো গম নাপাও এইটো এইকেইদিনতে সোমাব পইচাটো পাবি কৰিছে কাম কৰি থৈছে যেতিয়া। পইচাটো পাৱ পাবি-
নহয় নহয় ইয়াৰ আগতো যে ডাইৰেক্ট গম পাইছো ইয়াৰ আগতো যে একেলগে পতককে সোমাই গৈছিলে সেইকাৰণে কৈছো।
অ নহয় মানে তই এতিয়া অৰ্ডাৰ দিয়ে আকৌ তো এনেও ডেলিভাৰী দিবলৈ এসপ্তাহান লাগি। সপ্তাহলেতো এইফালে পে'মেণ্ট পাই যাবি চাগে।
এ কিছুমান এসপ্তাহ নালাগে সোনকালে হৈ যায়গৈ কিছুমান- মইতো ইয়াৰ কৰবাক কিবা এটা দিছিলোঁ তাত পিছদিনাখনেই আহিছে বস্তুটো তেনেকোৱা হয় কেতিয়াবা। এই দূৰত থাকিলে দূৰৰ পৰা আহিব লগা হ'লে হেৰি হয় দেৰি লাগে।
অ অ ঠিকে আছে তেতিয়া ময় মানে হেৰি কৰো এইটো কি বুলি ক এতিয়া ইণ্টাৰনশ্বিপ টো মাথাও মাৰিবলৈ আছে তাৰ পৰা মই জোতা জোৰ মানে তল লাগি আছো মোৰ মানে এইফালে আগৰ কেম্পাযোৰ কেম্পাচযোৰ ফাটি থাকিলে। মানে যোটা এযো লগৰ লগ
আহ অ কিহৰ চাইছিলি- কি কোম্পানী
এইট
সেইটো ৰানিঙৰ কাৰণে ভাল নেকি সেইযোৰ এইটো কোম্পানীৰ-
অ অ ৰান্ধিবৰ কাৰণে দুই মোৰ মানে দুইফালে হৈ যাব তেতিয়া মই সেই কাৰণে অলপ- মানে তটো বেলে ভাল দামী এই চাই লৈছো আৰু ত যাতে লাষ্টিং কৰে আৰু-
উম মোকো দিবিচোন মই এযোৰ এনেকে চাব লাগিব মই লোৱা নাই সেইদিনাখন ল'ম বুলি কৈছিলো যে বজাৰৰ পৰা- কিন্তু নাই লোৱা। ল'ব লাগিব এই কিদন্ত মই কালি পাহৰি থাকিলো যে কালি কোবা আছিলে বুলি তপ ঘৰত আহিয়ে মনত- পইচা কি ৰাতিুৱা ঘৰ পৰা যাওঁতে মনত পেলাই গৈছ। কিনিব লাগিব এনেকে তেনেকে যাম বুলি বজাৰলৈ তাপা কলেজত গৈ ইণ্টাৰ্ণশিপ কৰিলোঁ তাৰ চাৰে কৰিব দিলে কিবা কিবি সেইখিনি কৰি থাকোতে পাহৰি থাকিলো তাৰ পিছত আকৌ ঘৰত আহি। মনত পৰিছে যে আজি শুকোবা আছিলে বজাৰ আছিলে জোতাযোৰ লম বুলি ভাবিছিলো অ মই ভাবিছো এ এনেকে নলওঁ আৰু দোকানতে ল'ম নহলে অৰ্ডাৰ দিম তেনেকে মই এবাৰ অৰ্ডাৰ দিছিলো ন ফ্লিপকাৰ্টত জোতা এযোৰ-
আহ
মানে সেইযোৰ অৰ্ডাৰ দিয়াৰ পিছৰ পৰা আৰু ভয় লাগি আছে মানে জোতা চোতা অৰ্ডাৰ দিবলৈ- দিছিলো তোৰ ন নম্বৰ অ ছয় নম্বৰ আহি য তোৰ ন নম্বৰ জোতাযোৰ- আৰু দিছো বগা তাৰপিছত আহিছে তোৰ হেৰি- এইয়া অকণমান লেতেৰা টাইপ কালাৰটো যে-
অ গমপালো গমপালো
অ তেনেকুৱা কালাৰ আহিছে তাৰ পিছত আকৌ দিছো লেছ থকা আহিছে লেছ নথকা। আৰু হেৰি দিছো কেম্পাছৰ কেম্পাছৰ দিছিলো মানে অ- কেম্পাছৰ নহয় এব্ৰ'চৰ দিছিলোঁ- এব কোম্পানীটো আহিছে কিন্তু বাকী চব লেচ তাৰপিছত তো আকৌ ৰং চাইজ- চব মানে খেলি মেলিিক আহি সেইণে দ- লেও ভয় লাগি আছে অ টান মাৰিছিলো তাৰপিছত মই আকৌ কিবা কিবি টিপি পালো যে- অ আকৌ কেচেল হৈ থাকিলে ন ৰিটাৰ্টো তাৰপিছত কৰিব নোৱাৰিলো আহ- সেনেকে থাকিলে এতিয়া ভাতেৰা পিন্ধাকে আৰু এতিয়া।
অ মই মানে ত এইটো চাই লৈছো বাৰু দেইটো মোৰ অ জ আহিব নহলে মানে মই ৰিজাল্ মাৰিমো কথা নাই।
অঁ অঁ তাৰপিছত ভাত পানী খালি নাই-
নাই নাই অ দু চাল এতিয়াটো নহয় দুপৰীয়া ভালো মোৰ কি জানো হৈছে। মোৰ দৌ দৌৰা কমি কমি গৈ আছে নহ লাহে লাহে মোৰতো প্ৰথম দিনা মইতো ধৰি লওক- আগতে আঠ
উ
তাক কিন্তু আজি কালি চাৰি পাক লৈছো আজি- যেনে তেনে চাইকল তুলিছো মানে-
অ অকলে দৌৰাবই নে নাই নগাঁ কোনোবা যায় আৰু দৌৰিবলে
এ বহুত আহে আমাৰ ফিল্ডলে লৰা-
নহয় নহ তোৰ লগত কৈছো তক অকলে দৌৰনেে নে লগৰ লগত দৌৰ সেইটো বুলি কৈছো। উ
অ নবৰ নাই গোটেই দাদা আৰু
আহ তই অকলে দৰ মানে-
অ অ অকলে আৰু
আহ তাৰাপা মাটি চাটি ৰুই হৈছেগৈ নাই নেয়াও আছে ৰুবলে-
আমাৰ ফিল্ডখন আছে যে গুচি যাওঁ আৰু দাদ কেইজনো মানে ৰাজগীৰ যচ তাত এই গই পাওঁগে তাগে মোৰ তাতে জইন কৰি দিও আহ এনেই ধৰি দিওঁ আহ
অ অকল দৌৰ নে এক্সাৰচাইজো কৰ লং জাম্প চাং জাপ মাৰ নাই।
নাই নাই এইব এই ময়তো ৱইটটো অলপ কমিবলৈ দি আছো মই মানে মই ৱেট টো চেভেনতি ফাইভ আছিলে ন মোৰ যদি ছেভেনতি
তেতিয়া ভাল হব আৰু এক্সচাইজ কৰি- আৰু মানে পাৰফৰমেঞ্চটো বাঢ়ি যাব ন ৱেটটো বাঢ়ি গলে আৰু কমি গ'লে।
অ এই এক্সাৰচাইজ কৰিবি তেতিয়াটো কমিব আৰু অকমান বেছিকে দৌৰি দিবি। খোৱা বোৱাটো অকমান কমাই দিবি মাংস চাংস কমাই দিবি খোৱাটো অলপ। কমি যাবি। আমি এতিয়া শকত হবলৈ বিচাৰি ফুৰিছোঁ অলপ।
এ হেৰি মই চাইছো। মানে তোৰ এই ইয়াত যোন কেইটা ফিল্ডত মানে দৌৰিবলৈ আহে- এতিয়া মানে তোৰ অ এইটো কি বুলি কয় সিহতি ৱেইট টো কেনেকে কমাও কেনেকে কমাও মানে সেইটোয়ে ভাব। থাকে কিন্তু তই জিমত যাবিচোন জিমত মানে লৰা বোৰে ৱেট টো কেনেকে এক কেজি বাঢ়ে কেনেকে দুই কেজি বাঢ়ে। বাহিৰা পক্ষ মানে ৱেট নৱহাৰ টেনশ্যন এইফালে ইয়াত ৱেট নকমাৰ টেনচন মই চাইছো মানে কথাটো।
অ এতিয়া তোৰ জিম গৈ এতিয় পৰা জিম গৈ লাভ নাই কেলেবা তই যদি এতিয়া চাকৰি এটা কোৱা নাই হয় নে তোৰ বোলে ফাদাৰৰ পইচা আছে। এতিয়াও বেলেগ কথা বেকগ্ৰাউণ্ডটো ভাল হলেও বেলেগ কথা এতিয়া পইচা চইচা নাই তই কিবা এটা কৰিব লাগিব ন আ- চাকৰি কৰিবলৈ হলেও মানে এইটো মই পুলিচ চুলিচ সেইবিলাক হোৱাবিলাক কথা কৈছো। সেইখিনি এতিয়া দৌৰিব লাগিব নহয় জিম কৰি থাকিলে নহব নহয় এতিয়া জিম কৰিলে আকৌ- দৌৰিলে তাৰ মাচুলটো লছ হৈ যাব যে সেইকাৰণে বেয়া অকল কৰিলে এটা কৰিব হয়। জিম কৰিব লাগে নহয় হেৰি কৰিব লাগে দৌৰিব লাগে
অ তাৰাতো
আমাৰ ইয়াত এই আছে আছে। এ এদায় কৰিব প নে এই আৰু তিনিমাহৰ পিছততটো হেৰি হ'ব এক্সপাই ডট তাকে ভাবিছোৱে আৰু- তিনিমাহটো গৈ আহো নেকি তিনিমাহটো গৈ আহো নেকি ভাল ভাবিছোঁ। ত মানে তিনি মাহৰত এক্সপাইৰী ডেট যাব।
অ অ এনেই কি ৰেগুলাৰ খাই আছ নৰ্মেল ধোন ত ঘৰত এনে পুচাপ মাৰি। তেনেকে থাকিব পাৰ ইমান একো প্ৰব্লেম নাইফ নাই ন।
হয় আহ হ'লেও মানে এনে খাই থাকিবলৈ বেয়া যোয় সেইকাৰণে নাই খোৱা।
অ ঠিকে আছে মই এই ইলেক্টৰেল ব চিনিবাৰিব এবোৰ পইচা বহুত দাম গম পাওঁ লটো পচিশ টকা তেনেকে মানে ল'বলৈ মন গুচি নাযায় এতিয়া ফাৰ্মাচী কোনোবা চিনাকি থকা। ফাৰ্মাচী বা পুৰা কমতে বস্তুবোৰ আনিছিলো হে এয়া ফাৰ্মাচী কোনো চিনাকি নাই ন তেনেকে। বুলি কৈছে ইলেক্ট্ৰনিক।
অ অ অ অ খাইছো খাইছো মই। কালি পৰহি এটা খাইছিলো সেইটো খালে কি হয় ন এনাৰ্জি পাই ন।
আমি আগতে লেগছ মাৰোতে পুৰা হেভি হেভিহ ৱেট মাৰো ন। তেতিয়া মানে, ইলেক্টৰিয়ল টো খাই দিওঁ ইলেক্টৰিল খাই খাই-খাই মাৰো আৰু মানে পুৰা হেভি হেভি ৱট কৰিছো যে, মইতো স্কোয়াট কিমান আগতে অহ এশ, তেনেকে মাৰো আৰু পাম বুলি নহয় আৰু তোৰ মানে তই যেতিয়া ৱেইটটো মাৰিবি, তেতিয়াটো এনাৰ্জিটো ফিল হৈ থাকিব। মানে আৰু মানে কিবা নিছা টাইপৰটা নিচিনাএটা হৈ থাকে, তোৰ এইটো ধৰি ল মানে ৱেইটটো মাৰিবলৈ মন নাযাব, এনে তই নৰ্মেলি তই চাবি হেভি ৱট এবাৰ এটা চে'ট ম তাৰপিছত পিছৰ তোৰ মাৰিব মন নোযোৱা হৈ গুচি যায়, মানে নাযাব না তেনেকে তেনেকুৱা নহয় মানে। তোৰ মানে ইলেট্ৰ নচনা নিচিনা হয় মানে।